ল'
অ', দীপক কি খবৰ?
এ ভালে আছো আৰু তোমাৰ কোৱা।
মোৰ ঠিকে আছে বাৰু। তো বহুত দিন কথা পাতা নাই কোনো কৰা নাই তোমালৈ বোলো আজি কৰো কেইটামান কথাও পাতো বাৰ্তালাপ কৰোঁ।
অহ, ভাল, ভাল, ভাল, বাৰু কোৱাচোন মই আৰু ভাত খাই উঠিছো হে এইমাত্ৰ।
অ', ভাত পানী খালা ন?
কাৰণাই।
মই খালো বাৰু।
বঢ়িয়া। বাকী এতিয়া ৰুমত এনে ক'ত?
এতিয়া ৰুমতে আছো বাৰু, তুমি ক'ত আছা?
অ', এয়াই ভাত পানী খাই পেলাই আৰামছে আৰু বিচনাত পৰি দিছো।
মোৰ মানে আজি মানে, মানে, মানে কিছুমান কথা পাতিব মন গৈছে মানে বিহু আৰু আমাৰ বিহু নাচটোৰ বিষয়ে বিহু গীত সৰুতে গাঁৱৰ নামঘৰ সন্মুখত অনুষ্ঠিত এইবাৰ বিহু এইবিলাকৰ কথা মানে অলপ অ', সেইবিলাকৰ ওপৰত মানে অলপ বাৰ্তালাপ কৰিব মন গৈছিল।
কৰে ঘৰে বিহু বাৰু বিশেষ একো নাই অলপ দিন আগতে বিহু পাৰ হ'ল সেই সবোৰ কথাই মন কৰি আছিলো। মোৰ
অ' তুমি বিহু নাচ জানা নে নাজানা?
জানো-জানো আগতে এতিয়া খালি অকমান নপৰা হৈছো আগতে কৰিছিলোঁ বাৰু হুঁচৰি-চুচৰি ওলাই যাওঁ।
অ-অ,
এতিয়া আৰু চহৰ হোৱাৰ পৰা সময় নোপোৱা হ'লোঁ আৰু!
অলপ-অলপ ময়ো জানো পেছাদাৰী নহয় যদিও বন্ধুবোৰৰ লগত আনন্দৰ বাবে নাচো আৰু। তুমি?
মই সেয়াই তেতিয়া এতিআনো কি কৰিম আৰু। মোৰতো ৰঙালী বিহু দেই।
অ' মোৰ ৰঙালী বিহুৱে বেছি ভাল লাগে বাৰু। মোৰ ৰঙালী ৰঙালী বিহুৱে আটাইতকৈ প্ৰিয় বাৰু মোৰো।
ৰঙাই বিহুত এনেই ভাল খিপ কৰা তুমিমাৰ মতে,
তাৰ বাবে মানে গৰু চ গৰু গা ধওৱা বা মানে বহুতো মানে এনেকুৱা আমাৰ নীতি নিয়ম বিলাক থাকে যোনটো বিহুত মানে আমি পৰিৱেশন কৰো সেইবিলাক কৰিও ভাল লাগে।
হয় বাৰু গৰু বিহুৰ দিনা উম' কোৱা-কোৱা।
আছিলা,
আৰু সেইটোৱে গৰু বিহুৰ দিনা গৰুক গা ধুৱাই যত্ন কৰা হয় কৃষিভিত্তিক সমাজত গৰুৰ গুৰুত্ব বহুতেই আছে।
অঁহ সঁচা কথা কৃষকসকলৰ জীৱনত গৰু এক অপৰিহাৰ্য সম্পদ এইবাবে গৰু বিহুৰ দিনা গৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়।
তোমালোকৰ গাঁৱত, গৰু বিহু কেনেকে পালন কৰা হয়?
মানে ঠিকেই মানে পুখুৰীত গা ধুওৱা হয় তাৰপিছত লাও-বেঙেনা আদি শাক-পাচলি দেখুৱাই আশীৰ্বাদমূলক কথা কোৱা হয়, তাৰপিছত গৰুক নতুন দৰি পিন্ধোৱা হয়।
প্ৰায় একে দেখোন। ক'ত ভাল কথা বাৰু আমাৰ গাঁৱতো প্ৰায় একেদৰে পালন কৰা হয়।
হয়-হয়, ঠিকে আছে বাৰু মানুহ-মানুহ বিহুৰ দিনা তোমালোকে কি কৰা?
মানুহ বিহুৰ দিনা, মানুহ বিহুনা আৰু পুৱাতে গা ধুই নতুন কাপোৰ পিন্ধো ডাঙৰসকলক আশীৰ্বাদ লওঁ, গামোচা উপহাৰ দিওঁ।
আচ্ছা, গামোচা গামোচাৰ কথা কলে মনত পৰে অসমীয়া সংস্কৃতিত গামোচাৰ স্থান বহুত ওপৰত।
হয়, সেইটো হয় বাৰু গামোচা কেৱল এটা কাপোৰ নহয় ই যে আমাৰ সন্মান মৰম আৰু আতিথ্যৰ প্ৰতীক।
তোমাৰ মতে বিহুগীতৰ বিশেষত্ব কি?
মোৰমতে বিহুগীতৰ বিশেষতা কি বুলি কম, যেনেকে তোমাৰ সোৱাদেই বিহুগীতত প্ৰকৃতি, প্ৰেম আনন্দ আৰু গ্ৰাম্য জীৱনৰ সুন্দৰ প্ৰতিফলন, দেখা যায় সুৰবোৰো যথেষ্ট ত মনো মোহা।
হয়-হয়, সেইটো কথাটো হয় বাৰু। কোঠা হয় ঠিক, ঠিকেই কৈচা আধুনিক গীত গীত বহুত আছে যদিও ঐতিহ্যবাদী বিহুৰ গীতৰ সোৱাদ বেলেগেই
সেইটোৱে আৰু আজিকালি বহুত যুৱকে আধুনিক সংগীতৰ প্ৰতি আকৃষ্ট হৈছে কিন্তু বিহুগীতৰ জনপ্ৰিয়তা এতিয়াও অতুট
আৰু এটা কাৰণ হল বিহু অসমৰ মানুহৰ হৃদয়ৰ লগত জড়িত ন
সেইটোৱে আৰু একদম সচৰ কথা তুমি পেপাৰ শব্দ ভাল পোৱা নোপোৱা বাৰু
অ বেপাৰ এটা বহুত মানে কুকুৰ ওচৰত থকা যন্ত্ৰ বহুত ভাল পাওঁ বজাইছিলিও পেপাৰ সুৰ শুনিলে বিহুৰ কথা মনত পৰে
এপাতো সেইটোৱে আৰু মোৰ পিছে আকৌ ঢোলৰ শব্দ শুনি বেছি ভাল পাওঁ মানে ঢোল বাজিল লৈকে যেন উৎসৱৰ আৰম্ভণি হয়
হয় হয় ঢলক ঢোলক এটা মানে বেলেগ সন্মান দিয়া হয় আমাৰ
অ সেইটোৱে সেইটোৱে ঠিকে
বিহু খাদ্যৰ ভিতৰত তোমাৰ প্ৰিয় কি
ত খাদ্যৰ ভিতৰতো মোৰ টেকেলী পিঠা তিলপিঠা আৰু নাৰিকলৰ লাড়ু তোমাৰ কি হয় বাৰু
মোৰ ঘিলা পিঠা আৰু সুতুলি পিঠা বেছি প্ৰিয় দেই মানে গোটেইকেইটাই ভাল লাগে কিন্তু ঘিলা পিঠা আৰু সুতুলি পিঠাটো মানে অলপ বেছি
আচ্ছা আচ্ছা হয় নেকি ভোগালী বিহুৰ সময়ত এইবোৰ খোৱাৰ মজাই বেলেগ আৰু
হয় মানে বাকী খিনি সময়ত নহলেও ভোগালী বিহু মানে খোৱা বোৱা আৰু আনন্দ নহয় জানো সেইকাৰণে মানে অলপ ভালো লাগে মনো
এ একদম ঠিকে কৈছা আৰু যে উৰুকাৰ ৰাতিটো মোৰ বহুত ভাল লাগে সকলোৱে একেলগে ভোজ খাই আৰু চবেই একদম কাচি কাচি বলিয়া আৰু
অ কি কবা আৰু মেজি জ্বলোৱাৰ দৃশ্য পিছতো খুব মনোমোহা হয়
শ্চয় নিশ্চয় নিশ্চয় পুৱাতে মেজি জ্বলাই প্ৰণাম কৰা হয় সেইয়াই ভালক
আজিকালি চহৰত থাকিলেও মানুহে বিহু উদযাপন কৰিবলৈ চেষ্টা কৰে
সেইটো ভাল কথা আধুনিক জীৱন জীৱনশৈলীৰ মাজতো সংস্কৃতিক জীয়াই ৰাখিব লাগে
হয় সংস্কৃতিটো পাহৰি যাব নালাগে তোমাৰ মতে বিহুৰ আটাইতকৈ ডাঙৰ শিক্ষা কি
মোৰ মতে সত্য বিহুত ধনী দুখীয়া ডাঙৰ সৰু সকলো একেলগে আনন্দ কৰে
হয় হয় মোৰো এক মত ময়ো একে কথাই ভাবো লগতে প্ৰকৃতিৰ লগত সংযোগ স্থাপন কৰাৰ শিক্ষা দিয়ে বিষে
সঁচাকৈয়ে সেই ভিতিক উৎসৱ হোৱাৰ বাবে মানুহে মাটিৰ মূল্য বুজে
হয় হয় এইটো এটা উল্লেখনীয় কথা কলা তুমি স্কুলত থাকোতে বিহু উপলক্ষে অনুষ্ঠানত অংশ লৈছিলানে নাই
অৱশ্যে এবাৰ বিহু গীত গাইছিলো দেই যদিও অলপ ভয় লাগিছিল তথাপিও কিন্তু গালো দেই
অ মোৰো একেধৰণৰ অভিজ্ঞতাই আছে মই একবাৰ বিহু নাচত অংশ লৈছিলো ইমান ভাল নহল যেনিবা হলেও ভাল লাগিছিল
ঠিকে আজিও সেই স্মৃতিবোৰ মনত আছে নেকি তোমাৰ
আছে থাকিবই নিশ্চয় থাকিব এইবোৰ স্মৃতি কেতিয়াও পাহৰি যাব নোৱাৰি
বিহুৰ সময়ত গাঁৱৰ পৰিৱেশটো বেছি ভাল লাগে ন মানে বিহু সময়ত তোমাৰ গাঁৱৰ পৰিৱেশটো বেছি ভাল লাগে নে চহৰৰ পৰিৱেশটো
মইতো যিহেতু গাঁৱতে ডাঙৰ হোৱা ল'ৰা আৰু মোৰ মতে গাঁৱৰ পৰিৱেশটো বেছি ভাল হয় কাৰণ তাত পৰম্পৰাগত ৰূপটো বেছি দেখা যায়
হয় বাৰু এইটো ভৱিষ্যত প বিহুৰ বিষয়ে সঠিক জ্ঞান দিয়াটোৱে প্ৰয়োজনীয়
অলিছ নিশ্চয় যদি আমি নিজে সংস্কৃতি পালন কৰো নকৰো তেনেহলে ই ধীৰে ধীৰে হেৰাই যাব পাৰে
সেইবোৰে ঘৰত সৰুসকলক বিহু ইতিহাস আৰু তাৎপৰ্য বুজাব লাগে
ঠিকেই কৈছা বিদ্যালয়সমূহতো এই বিষয়ে অধিক গুৰুত্ব দিব লাগে
অসমৰ বাহিৰত থকা মানুহে এতিয়াও বিহুক উদযাপন কৰে বাৰু
সেইটো কৰে বাৰু সেইটো শুনি গৌৰৱৰ অনুভৱ হয় কিন্তু অসমৰ সংস্কৃতি বিশ্ব জৰুৰী পৰিস্থিতি হ'ব লাগে
একেবাৰে আৰু এ বিহু হৈছে আমাৰ গৰুৰ ত ইয়াক মানে য'তে নথ কিও কিয় উদযাপন কৰিব লাগে
হয় হয় একেবাৰে একদম ঠিক কথা কৈছ বিহু বুলিলেই মানে আমাৰ শৈশৱ কালটোলৈ মনত পৰি যায়ছে এইটোও ইমান ডাঙৰ হলো মানে কিন্তু আগৰ বিু ো ৰ দিনকেইটা পাহৰি যাব পৰা নাই মানে এতিয়াও মনৰ মনত পৰে কেতিয়াবা কেতিয়াবা ঘৰত যাব মন যায় কিন্তু কিছুমান মানুহে কামপুত্ৰে যাব নোৱাৰে কিন্তু হলেও আমাৰ আমাৰ আজিকালি দেখা যায় যে সংস্কৃতিত কৈ মানুহে নিজৰ কামক বেছি মানৰ মূল্য দিয়া দেখা যায়
সেয়াই আজি যদিও ইমান ডাঙৰ হৈছো কিন্তু হালেও বিহু সময়ত কিন্তু গাও মই জানেই সেইটো
সেইটো হয় সেইটো মোৰো একেই হয় বিহু সময়ত গাও নগলে মানে বেলেগ বেলেগ জেগাত থাকি মানে ইমান মানে বিহু বিহু নালাগেই গাত
সেইটোৱে বিহু হল নিজৰ পৰিয়ালৰ লগতে আনন্দ দিয়া আনন্দ দিয়ে
হয় হয় আৰু পৰিয়ালৰ লগত স উদযাপন কৰি যোনটো সুখ পোৱা যায় ন হয়টো কোনো জেগাতে নাপায়
সেইয়াই আৰু তুমি পঢ়া কিন্তু মই যাম দেই তোমাৰ তালৈ
হয় হয় আহিবা মও যাম
পিঠা পনা পুৰা বনাই ৰাখিবা আহিমগৈহে
ঠিকে আছে তোমাৰ ভাল পোৱা পিঠা কেইটা বনাই থৈ দিম বাৰু মই
হা হা বঢ়িয়া বঢ়িয়া
আহিবা বিহুৰ কথা আচলতে কৈ থাকিলে শেষ নহয় বিহুত বহুতো কথা থাকে যিহেতু আমাৰ জাতীয় উৎসৱ হয় সেইটো বহুতো মানে মেমত বহুতো হথাৎ জড়িত হৈ থাকে সেইটো লগত বহুতো স্মৃতি তাত জড়িত হৈ থাকে বিহু আহিলেই মানে
উম ', কৈ লোৱা, কৈ লোৱা তুমি?
নাই বোলো সেইদৰে বিহু মানে আমাৰ স্মৃতি- -খিনিৰ লগত জড়িত হৈ থকা এটা উৎসৱ। আৰু সেইটো কেতিয়াও মানুহে পাহৰিব নোৱাৰে।
নিজৰ হৃদয়ৰ সম্পদ বুলি কব পাৰি আৰু বিহুক।
হয়- হয় মোৰো একেই অনুভৱ বিহুৰ দ্বাৰা উৎসৱোৰ মানুহক একত্ৰিত কৰে।
সেয়াই আমাৰ কৃষি যুৱকবোৰকো জীয়াই তোলে।
হয়- হয়। কৃষি, কৃষিৰ লগত জড়িত হৈ থকা মানুহ বিলাকৰ কাৰণে বিহু বহুত মানে এৰি দিব নোৱাৰা উৎসৱ এটা।
হয় - হয়।
বাৰু আজিলে ঠিকে আছে দিয়া।
হয় বাৰু। আজি কিন্তু এ', আহিম - আহিম। আজি বিহু আলোচনা কৰি বহুত ভাল, ভাল পালো দেই।
অ ', বিহু অ', তেনেকে কৰা নাযায় ন', আমাৰ বিহুৰ কথা তেনেকে বহুত মানে কথা পতা নাযায় বিহুৰ ওৰত কিন্তু মানে যেতিয়া পতা হয় কথা ওলায়ে থাকে।
এইটোৱে।
ভাল লাগিল মোৰো।
ঠিকে আছে তেন্তে, আজি ইয়ালৈকে থাকক।
হয়-হয়।
পুনৰ কেতিয়াবা দেখা হলে।
অ', ঠিকে আছে হয় - হয়। ঠিকে আছে দিয়া মিছ,
নিচছয় মোৰো বহুত ভাল লাগিলে।
ঠিকে আছে দে। দেউতাই ফোন কৰি আছে তোমাক?